হেল্ল' আহ আহ কি খবৰ?
এ আছো ভালে, তই ক?
মই আছো আৰু এনেকে যাই আছে জীৱন আৰু।
ক'ত ক'ত আছ এতিয়া?
এতিয়াতো গুৱাহাটীতে আছো মই।
মই ঘৰতে আছোঁ বাৰু। কি ক বতৰটো আজি আজি ৰ'দ পুৰা।
অ', সেইফালে ৰ'দ মানে।
উম, তাত কেনেকুৱা?
এইফালে বতৰ বৰষুণ দিছে দুপৰীয়া দুবাৰো দিলে। বৰষুণ এতিয়া অলপ ঠাণ্ডাই পৰিছে বাৰু বতৰটো।
আহ হ হ হ কি কি কৰি আছিলি?
কি কৰি মানে আমাৰ মানে এইখিনিতো এটা পিটনি খালৰ নিচিনা আছে মানে। আমি য'ত থাকো তাত মানে বৰষু এযাক আহিলে মানে কি হয় মাছ বোৰ ওলাই আহে কাৱৈ এনেকে কিবা কিবি। এই মাছ ধৰিলো কেইটামানে এতিয়া অলপ আগতে। পালো বাৰটামান মাছ পালো।
কি মাছ পালি।
কাৱৈয়ে পালো মেইনলি কাৱৈতটো আৰু খলিহনা ওল ওলাইছে। খলিহনা দুটামান সেই কিতা চাচি কি এতিয়া মানে ৰাতিৰ কাৰণে ৰেডি কৰি থলোঁ আৰু বস্তুটো।
ৰিছো তোৰা মাছ তোৰা মাছ ওলাইছে।
তৰা মাছ অ'।
তৰা মাছ খাই পাইছেনে?
পাইছো পাইছো ব বহুত বহুত সোৱাদ লগা হয়।
এই বহুত মজা লাগে মই যে তৰা মাছ মোৰ ফেভাৰট মানে।
আহ ভাল লাগে বাকীতহতৰ ত ঘৰটো পুখুৰী আছে মাছ চাছ
ঘৰতো পুখুৰী মানে ঘৰ অকণমান দূৰত আছে পুখুৰী এটা আছে।
আহ।
তাতে নহয় ঘৰৰ পৰা অকনমান দূৰত মানে আমাৰ মাটিতে থকা পুখুৰী এটা আৰু
আহ তাত মাছ চাছ কি কি মাছ ওলাই তাত এতিয়া।
তাত মানে মাছতটো জিওৱা মাছ হে। এইবিলাক চিলভাৰ কাপ গ্ৰাছ কাপ।
অ', অ', অ'। সেইটো বিক তহঁতে মানে বেছি ওলালে বিকি দিয় নে এনে
অ', বি বিকাও হয় কেতিয়াবা কেতিয়াবা। এইবাৰ এইবাৰ গৈ গোট গোটেই মা গোটেই পুখুৰীটো সিচি পেলোৱা হ'ল মানে। সিচি পেলাই তোৰ মাছবোৰ চব বিকা হ'ল দুটামান খোৱাও হ'ল অলপ এই কি কয় এতিয়া বাকী এইবাৰ কি কৰা যায় জানো পুখুৰীটো আকৌ কি মা মাছ জিওৱোৱা নাই বাৰু।
উম, উম, উম, উম নাই ঠিকে আছে।
অকণমান উলিয়াই দিয়া হৈছে বনৰীয়া মাছবোৰ সোমাবলৈ
অ অ অ
বনৰীয়া মাছবোৰ ধৰি লওক শ'ল শাল শিঙি মাগুৰ
অহ
মানে এই ঘৰৰ পৰা অলপ দূৰত হ'লে পুখুৰীবোৰ দিগদাৰ আৰু চোৰ আহে ৰাতি
অ সেই সেইটো হয় কিন্তু সেইটো হয় সেইকাৰণে আমাৰো মানে ঘৰৰ পৰা অলপমান দূৰত মোটামুটি পাঁচশ মিটাৰ মান দূৰত মাটি এটুকুৰা আছে তাত মানে ভাবিছিলো মানে এনেকে মাছৰে সেইটো কৰি কৰা যাওক মানে ভাল যিহেতু ঠাইখিনি এনেই পৰি আছে মাছটো কৰিলে খাব পোৱা যাব আৰু দুই এটা বিকিবও প যাব কিন্তু বস্তুতটো চোৰৰ বহুত হেই উপদ্ৰৱ মানে
চোৰৰ উপ্ৰদ্ৰৱতটো মাছৰ ক্ষেত্ৰত পাবি কিন্তু তহঁতৰ বেছি দূৰ নহয় তথাপিও আধাৰ
আহ আহ আহ বেছি দূৰ নহয় বাৰু
তাতে যদি মানে হেৰি কৰি কিবা ব্যৱস্থা কৰি কৰিব পাৰিবও বাৰু বেছি দূৰ নহয় নহয়
ৰ কি কৰো মানে কথা পাতো ঘৰৰ মানুহৰ লগতো বাকি কাম প কি কৰি আছ এতিয়া
এ যাম মানে একো নাই এতিয়া এ তেনেকে একো কৰি থকা নাই এই সেই পৰীক্ষা কেইটামান দিম তাৰ কাৰণে অলপ পঢ়ি আছিলোঁ
অ অ অ ঠিকে আছে বাকি মইো এয়াই আৰু একে একে গতি কৰবা ফালে মানে কিবা এ এটা চাকৰি এটা লবলৈ চেষ্টা আপ্ৰাণ চেষ্টা চলি আছে আৰু
আহ সেইটোৱে সেইটোৱে আৰুনো কি কৰিবি
বাকী ফুৰা পাতি কৰবালৈ গৈছনেে নাই এতিয়া ফুৰিবলে
ফুৰিবলৈ মানে কেইদিনমান আগত তিনচুকীয়া গৈছিলো
অ তিনিচুকীয়া অ তাত কি চালি
এ চালো মানে তেনেকে তোৰ হেৰিলে গৈছিলো এ তিনচুকীয়া এই দাদা এজনক ঘৰ ঘৰলে গৈছিলো
অ অ অ
তাৰপিছত সেই তাতে অলপ তেওঁ সিহ তেওঁলোকৰ গাঁৱৰে তেওঁ তেওঁলোক মানে মটক মানুহ তেওঁলোকৰ সেই হুঁচৰি চালো তাৰপিছত তোৰ ৰাতি বিহু নহয় ৰাতি ৰাতি বিহু বুলি নহয় এইটো তেওঁলোকৰ হুচৰিটো বেলেগ মানে লৰায় অকল হুচৰি মাৰে এনেকুৱা হুঁচৰি আছে তাৰ পিছত আকৌ তেওঁলোকৰ বিহুও আছে বেলেগকে বিহুত ছোৱালীবিলাক এনেকৈ নাচে তেওঁলোকৰ ঢোলটোও বৰ বেলেগ ধৰণৰ আমাৰ অসমৰ ঢোলৰ নি অসমীয়া ঢোলটোতকৈ অকণমান ডাঙৰ মানে নৰ্মেল ঢোলটোতকৈ
উম উম ভালে লাগিল আৰু মানে যে যাই চাগে মনেকে মোৰো ইফালে অলপ যাব মন আছে মোৰ আৰু এখন ঠাইলে খুব যাব মন আছে মানে আমাৰ অসমৰেটো মাজুলীত মই যাই পোৱা নাই।
অ, হয় নেকি?
অ, মাজুলীত যাব মানে মনৰ পৰা ইচ্ছা আছে তাত মানে যিটো পৰিৱেশটো হওক বা সত্ৰই হওক বা ত আমাৰ কালচাৰটো হওক
এই আমাৰ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় - নহয়।
হয় নেকি।
এ আমাৰ লখিমপুৰ পৰা মাজুলী বেছি দূৰ নহয়তো চবতীয়া ওচৰত মানে লখিমপুৰেই মাজুলীৰ চবতাৰ ওচৰত
অ, তেন্তে কিহেৰে যাব পাৰি তহতৰ ঘৰৰ পৰা মানে এ পানীৰে যাব লাগিব ন।
আমাৰ ঘৰৰ পৰা মানে ত, মাজুলী মানুহে গৈ চাকৰি কৰি আহেগৈ ন এনেই ফেৰীত পাৰ হয় তাৰপিছত। এনে নাইবা তোৰ এই ঢকুৱাখানাৰ ফালেদি ৰাস্তা আছে।
উম - উম।
ৰাস্তাও আছে মাজুলীতো এনেকে মানে ৰাস্তাৰ লগত সংযুক্ত হৈ আছে আৰু মানে।
অ- অ - অ - অ।
মানে ঢকুৱাখানাৰ পৰাই সৰু সুৰা জুৰি তেনেকেহে ভাগ। হৈ আছে সেইটো কাৰণে তাৰ ওপৰত দলং বনাই থোৱা আছে।
আচ্ছা আচ্ছা বাকী মাজুলীত আমাৰ বিশ্ববিদ্যয়ালয় নি চিন কিবা বস্তু আছে নেকি কলেজ বিশ্ববিদ্যালয় এনেকুৱা
আছে নহয় সাংস্কৃতিক বিশ্ববিদ্যালয়।
অ - অ সেইখন জানো তাক বাদেও মানে আমাৰ নৰ্মেল ধৰ এনেকুৱা
অ, মাজুলী কলেজ আছে।
অ, মাজুলী কলেজ আছে। উম, কি আছে।
সত্ৰবিলাক পাৰি
এই তাৰ এটা বস এটা বস্তু যে আছে। তাত মানে সত্ৰত যে আমাৰ ডেকা লৰাবোৰ যে থাকি তাত যে কিবা কিবা কৰে নেকি তাত কিবা মানে থাকি লোৱা সেইটো ব্যয়ৱস্থা আছে নেকি ধৰ কিছুমানে যে মানে তাত ভকৰ এনেকুৱা পাৰ হৈ যায়।
অ, ভকত থাকিব পাৰি তাতো থাকি সেই তেওলোকৰ তেওলোকৰ লাইফষ্টাইলতটো অকণ বেলেগ নহয়।
কেনেকুৱা কি মানে গম পাও নেকি অলপ কিবা?
তেওলোকৰ জীৱনশৈলীতটো মানে তোৰ সেই সতীয়া বস্তু খিনিৰ লগতে জঢ়িত। হৈ থাকে আৰু তাতেই থাকি যায় আৰু বহুত দৰ তাতে থাকে জীৱনতটো থাকি পেলাই বহুতেতো সেই বিয়া পতা বয়সত গুচিহে কোনোবাই বিয়া পাতে কোনোবাই নাপাতি তাতেই থাকি যায়।
অ - অ বাকী খোৱা লোৱা তাতে মানে সিহতৰ সেয় আৰু আৰু মানে থাকিে আৰু বস্তুটো
অ, তাতে - তাতে।
বাকী সত্ৰৰ পইচাৰে এইটো মানে সিহতৰ সেইটো হৈ যায় আৰু চব।
সেইটো সত্তৰ পইচাৰে
উম - উম - উম - উম ঠিকেই আছে।
ভাল তাত।
উম, মই মানে শুনিছো বহুত মাছ মাজুলী মানুহখিনি বহুত মৰম লগা কথা বাতা মানুহ বিলাকো মৰম লগা হয় ভাল লাগে আৰু তাৰ ছোৱালী বিলাকো ধুনীয়া সেইকাৰণে মানে এবাৰ যাবলৈ ম আৰু
লাহ
তাকে এইবাৰ ৰাসত ৰাসৰ সময়ত ওলাইে দিওঁ নেকি
ৰাসৰ সময়ত ওলাবলৈ হ'লে দেখোন ৰাসটো হেৰি সময়তহে হয়
ঠাণ্ডাৰ দিনত হ'ব আৰু আমাৰ অক্টোবৰ এনেকুৱা নৱেম্বৰ টাইমত
উম উম আশৰ সময়ত ওলাব পাৰা নহ'লে এইবাৰ তিনিচুকীয়া যা নি মই আকৌ তিনিচুকীয়ালৈ যাম বুলি ভাবিছিলোঁ উম
তাকে পাৰি কিন্তু যাব উম খালী মানে নাই বুজিছোঁ বুজিছোঁ খালি প শিক্ষা কেইটাও আহি আছে নহয় এনে বেছি
অ মানে নহয় বেছিদিন নকওঁ আমি ধৰি লোৱা দুদিন বা তিনিদিন
উম উম অ অলপ অলপ চ দিব লাগিব অলপ খৰচ পাতিও হয় নহয় তহঁতৰ ফালে সফালে গলে আৰু বাছো ভাড়াত তাকোৱেচোন বহুতখিনি
অ বাছৰ ভাড়াটো সেই সেই ভাড়াকেইটা মিলালেই হ'ল আৰু
অ অ বাকীতো জানো খোৱা লোৱা চোৱা লোৱাাতটো আৰু তহঁতৰ তাত তেনেকেই হ'ব আৰু দাদাজন যোনজন থাকে থাকিব তিনিচুকীয়া এনেকে সেইটো গম পা আৰু কিন্তু মোটামুটি বাছৰ ভাৰা আঠশ মানকে লয় নেকি মই যিমান দূৰ জানো সেইফালে
ধৰ আৰু মানে দুই হোজাৰ পঁচিছ পঁচিশ তিনি হোজাৰ এটা হাতত লাগিবই আৰু
পইচা তিনি হেজাৰ নে অ দুহেজাৰ অ অ পঁচিছশ তিনি হেজাৰ ললে ভালকে আহিবা পাই
তে ঘূৰি আহিব পাৰি আৰু বস্তুটো উম চাওঁ বাৰু মোৰো অলপ আৰ্থিক ভাৱে ইমান সবল নাই মানে
গম পাইছো গম পাইছো তথাপিও এনে এবাৰ চাবিচোন অ এনেই মানে পৰীক্ষাটো আগে আগে অকণমান অকণমান অকণমান ফ্ৰেছ হৈ আহিব পৰা গ'লহেতেন আৰু
উম তাকেই ভাবি চাব ৰ ঘৰৰ পৰাও কিবা যদি অৰিহণা পাওঁ পইচাৰ দিশত এনেকে উম উম বাকী দেেই হ'ব দে নহলে পিছতকে কৰিম আৰু
ঠিক আছে ঠিক আছে
দে দে